হেল্ল' হেল্ল' অ। কি কৰিছাঁ?
এই এনে বহি আছোঁ।
অ' ময়ো আছোঁ এনে। উম, চাহ খালা?
অ' খালো তুমি?
উম, উম খালো, খালো।
উম, এতিয়া কি কৰি আছা?
আ-আছোঁ এনে।
উম, মই এই বহি আছ মই হোষ্টেলতে আছোঁ এনেই চাদত বহি আছোঁ ৰুমত গৰম। চাহ খাই ইয়াতেই বৈ আছোঁ যাৱাই নাই ৰুমত।
উম, আমাৰ আৰু একে ইমান গৰম।
অ',
কি খালা চাহ, কি লগত খালা চাহ?
মই চাহ এইটো বিস্কুট খালো, আৰু ইফালে এ, হোষ্টেলৰ পৰা কিবা লাল চাহ আৰু বুট দিছিল। চানা এইটো পিয়াজৰ লগত ভাজি দিছিল।
আমাৰো লালচাহ-লালচাহ, চানা টো ভাজি দিছিলে বুত আৰু বিস্কিট।
অ, একেই মিলিছে আজি ন, খানাটো।
কিবা ক্লাছ হৈছে?
অ, আজি ক্লাছ হৈছে আমাৰ।
উম, এক্সাম কেতিয়াৰ পৰা?
এক্সাম আমাৰ বিশ তাৰিখৰ পৰা হ'ব বুলিয়ে কৈছে আৰু।
অ, আমাৰো।
উম, পঢ়িছা নে নাই এক্সামৰ কাৰণে?
পঢ়া নাই, পৰীক্ষাৰ আগৰ দিনা আৰু ৰাতি পঢ়িব লাগিব, এতিয়া আৰু আমি
ক'ত পঢ়িম।
তাকে, আগতীয়াকৈতো পঢ়াই নহয় কেতিয়াও। চবেই এক্সামৰ আগতে পঢ়া হয়, সেইটোৱে লিখি থৈয় আহো গৈ।
অ। গৰমৰ বন্ধ কেতিয়া দিব?
গৰম বন্ধ জুলাই লাষ্টত দিব নেকি, এক্সামৰ পাছতে।
অ।
উম, তোমালোকৰ কেতিয়া দিব?
আমাৰো কৈছে আৰু, আগষ্টৰ ফাৰ্ষ্ট উইকত দিব আৰু।
উম, উম, অঁ, কিমান দিন দিয়ে গৰম বন্ধ?
আমাৰ দহ দিন, নহ'লে আঠ দিন মান দিব আৰু।
উম, আমাৰো তেনেকে দহ দিনেই দিব।
অ।
উম, উম।
ঘৰত যাই কি কি কৰিবা?
ঘৰত যাই কি কৰিম, থাকিম এনে, চব ফুৰিব যাম চাগে ক'ৰবাত লগৰ খিনিৰ লগত।
অ।
আৰু অলপ ভাল খানা খাব পাম আৰু ঘৰ গৈ।
অ, অ, আমাৰো এইটো ঘৰৰ পৰা ফোন কৰি কৈয়ে আছে, আমাৰ মাহীৰ ছোৱালী আৰু আমাৰ বান্ধৱী বিলাক যে আছে সিহঁতে কৈ আছে যে, এ কেতিয়া আহিবি বুলি, প্লেন কৰি আছে ক'ত ফুৰিব যাব, ইফালে এ কোকৰাঝাৰ, চৰলপাৰা এইটো পিকনিক স্পট তাতে যাব আৰু।
অ, সেইফালে যাবা নেকি!
অ।
উম, বহুত ধুনীয়া জাগা বুলি শুনিছো, যোৱা নাই খালি মই এবাৰো।
চবেই গৈছে কাৰণে মোৰ আৰু যাৱাৰ ইচ্ছা নাই তাতে, চবে য'ত যায় মোৰ যাৱাৰ ইচ্ছা নহয়।
কি কৰিবা, যাবই আৰু চবে, তাকেই। শ্বিলং ফালে ফুৰিব যোৱা নহ'বা! তাত গৈছা? উম, যোৱা তাতে ফুৰি আহিবা, ভালে লাগে তাতে।
অ, তুমি গৈছিলা নেকি?
গৈছিলো মই এবাৰ অ।
অ
হলে বহুত বছৰ, দুই ৰাতি।
অ ঠিক আছে অ।
উম।
আমাকটো আৰু ঘৰৰ পৰা এনেকে যাব নিদিয়ে এতিয়া ইমান মানে এতিয়ালৈকে মানে সেনেকে অকলে ক'তো যাৱা নাই আৰু ইমান দূৰত, পিকনিকত লৈ গৈছিলি সেইটোয়ে মানে যাৱা হৈছে আৰু, এনে ঘৰৰ পৰা মানে এনেকে যাৱা হ মানে এতিয়া চবৰ লগত যদি মানে এতিয়া হোষ্টেলত থাকো এতিয়া যদি চবৰ লগত আৰু যাওঁ তেনেহ'লেহে যাওঁ টো হ'ব আৰু।
অ তাকে।
অ আৰু পইচাৰো কথা আছে না। আমি পঢ়ি আছো ইমান টকা, অ পঢ়ি আছো ইমান টকা দিছে এতিয়াতো আৰু, সেইখিনি ঘৰৰ পৰা কিমান পইচা অ আৰুফালে যাওঁতেও আৰু বহুত পইচা লাগিব না।
অ পাঁচ ছয় হাজাৰ মানতো লাগিয়ে যাব।
সেইখিনি টকাই আৰু টকাৰ কাৰণে আৰু মানে যাব নোখোজো আৰু।
উম উম সেই বাকী ফেঞ্চি যোৱা নে নোযোৱা?
ফেঞ্চিত মই এবাৰে গৈছিলোঁ আৰু।
উম।
এবাৰ ন অ দুবাৰ গৈছো তিনিবাৰো গৈছিলো।
অ মইয়ো যোৱাই নাই বহুত দিনে হ'ল।
উম। কি
ইমান কাপোৰ মানে যাৱা নায় আৰু মানে যিখিনি কাপোৰ লাগে তিনিবাৰ গৈছিলো সেই তাতে লৈ আহিছো আৰু এতিয়া পইচাও নাই ইমান যাৱাৰ কাৰণে।
অ সেইটোয়েতো তাতেও গলেও একদম টোবোৰ ধুনীয়া ধুনীয়া লাগে নহয় চব কিনি ল'ব মন যায়।
অ সেইটোয়েতো সেইকাৰণে আৰু নাজও, চবে যায় আমাৰ হোষ্টেলৰ পৰাও যায় কিন্তু মই নাযাও কাৰণ মই গ'লে চবে কিনিলে সেইটো চাই মোৰো কিনাৰ ইচ্ছা হ'বই। তাৰ কাৰনে আৰু নাযাও, অ। মানে কিনিব আৰু মই চাই থাকিম এইটো ভাল নালা
উম মন যাই কিনিব কিবা এটা, তাৰপাছত সেইটোৱে পইচা খৰচ।
অ সেইকাৰণে আৰু ইমান যোৱা নাই যাম আৰু পিছত। চাওঁ আৰু দেৰ বছৰমান আমাৰ আছে ইয়াতে পঢ়িবৰ কাৰণে।
উম।
মানে মানুহ
অ এনেই যি ভিৰ। হ এই ঠাণ্ডা দিনতে গৰম লাগি যায় আৰু তো
উম সেইটোৱেটো গৰম দিলেতো অৱস্থাই বেয়া হৈ যায় একদম গৈ মেলি। আৰু গুৱাহাটীৰ গৰমটো যিহে।
আমাৰ ইফালে গৰম আছে কিন্তু ইমানো নহয় আৰু আমাৰ ইফালে অলপ গাওঁ গাঁৱলীয়া চাইত ন।
অ অ সেই ৰাণীত থাকা ন?
অ ৰ ৰাণী। ফালে অ পাহাৰ আছে গছ-গছনি আছে ইফালে অলপ ঠাণ্ডায়ে আছে আৰু অ অ। এতিয়ালৈকে বেছি হ'ব অ বেছিকে হ'ব পৰা নাই আৰু পলিউচন ইয়াত।
উম তাকেই গছ-গছনি খিনিৰ কাৰণে আৰু। ভালেই ইফালে ঠাণ্ডা ঠাণ্ডা ইমান তেও গৰমটো পৰে চাগে দিনত ন?
অ দিনত গৰম পৰে মানে আৰু আমি ওপৰৰ মানে ছেকেণ্ড ফ্ল'ৰত থাকো না তাতে আৰু গৰমত চাৰ্টো গৰম হৈ থাকে আৰু আমাৰ মাথাৰ ওপৰত গোটেই দিন ৰুমতে গৰম পৰিলে আৰু এফালে ফেনৰ ফেন চলি আছে আৰু এফালে আমাৰ শৰীৰেদি পানীও পৰি আছে সেনেকে
এ তাকে তাকে আৰু ৰা-ৰাতিটো ৰাতিটো তেনেকে নেকি?
অ ৰাতি ৰাতি অলপ ঠাণ্ডা পৰে আৰু যদি কাৰেণ্ট নাথাকে তেনেহ'লে একদম শেষ আৰু।
এই হ তাকে, কাৰেণ্টটোতো ডিষ্টাৰ্ব দিয়ে চাগে ন বহুত?
অ কাৰণ্টটোও ডিষ্টাৰ্ব কৰে আৰু। তেনেকে মাজে মাজে
আকৌ ঘৰ ফালে কেনেকুৱা, বৰপেটা ফালে ঠাণ্ডা নে গৰম?
আমাৰ বৰপেটাৰ ফালেৰ ঠাণ্ডাই আছে ইমান গৰম নহয়
উম উম সেইফালে এনেকে গুৱাহাটী নিচনা পলিউচন নাই সেইফালে চফ
নাই নাই আমাৰ এইফালে চাফা আমাৰ এইফালে পলিউচন নাই, মানে এইবিলাক কোম্পানী চোম্পানী নাই ইমান, ইফালে ডাঙৰ ডাঙৰ কোম্পানী বিলাক আছে, আমাৰ তাত আৰু ইমান সেনেকুৱা নাই আৰু বেছি।
অ তাকে। ইয়াতেতো বহুত ফেক্টৰী-চেক্টৰী আছে না, সেইবিলাকৰ কাৰণে পলিউচন বহুত।
সেইটো, আমাৰ ফালে কেই আছে ইমানো
উম, উম উম।
আৰু ঘৰত থাকিলে গৰমটো এনেকুৱা অনুভৱ নহয় আৰু, কাৰেণ্ট থাকিলে হৈ যায় আৰু।
উম উম।
তোমালোকৰ ইফালে কিমা কেনেকুৱা মানে গৰম?
আমাৰ তিনচুকীয়া ফালে?
অ'।
এ তাতো গৰমেই, আ-আমাৰ মানে কি মেইন আমি বাগান কোৱাৰ্টাৰত থাকো যে, আৰু কোৱাটাৰ কেইটাটো পুৰণা দিনৰ ন চাপৰ চাপৰ বহুত মানে সেইটোৱে গৰম উঠে আৰু, কিন্তু তেওঁ মানে বতাহ-চতাহ আহি থাকে গছ-গছনি আছে কাৰণে। কিন্তু বাছ আমাৰ ঘৰটো মানে সেই কোৱাটাৰটো চাপৰ কাৰণে মানে গৰম উঠে আৰু বহুত।
উ ঠিকে আছে।
উম, বাকী আমাৰ সেইফালে বানপানী নহয় ইমান সেইটোৱে।
আমাৰ এইফালে আকৌ বানপানী হয়, এইটো এইটো সময় এতিয়া বানপানীৰে সময় আৰু বেছিকে বৰষুণ দিলে আৰু ঘৰত টো উঠাৰ চান্স থাকে এনেকুৱা।
অঁ আমাৰ সিফালে ইমান মানে হয় কিন্তু ইমান ঘৰে চৰে মানে সোমাই যোৱা বিধৰ নহয়। কাৰণ আপাৰ আচাম না একদম মানে ওপৰত থাকে যে সেইকাৰণে।
অমাৰ ফালে আৰু
উম, বানপানী সময়ত বহুত দিগদাৰ একদম ঘৰ চৰ ডুবি যায়।
এ কে ইমান মাটি গেলা মাটি চব কিবা হৈ যায়।
তাকেতো উম উম কষ্ট দুনীয়াৰ, আৰু বানপানী শেষ হোৱাৰ পাছতো আৰু কষ্ট খিনি চাফা কৰ কি কৰ
মাটি চাটি চব গেলি যায় ন ভৰি দিলে, আৰু কেঁচু আছিলে চব মৰি গোন্ধ ওলাই যায়, ইমান বেয়া লাগে ভাত চাত খাব মন নাযায়!
বেমাৰ আজাৰ খিনিটো আছেই। বানপানীৰ পাছত যে বেমাৰ খিনি হয়। উম।
ঘৰ কিবা কিবি এইবিলাক হয়ে থাকে ডায়েৰিয়া কে কি কৰা যাব আৰু! উম' উম'।
অঁ। দিগদাৰে বহুত একদম!
উম।
এই ওচৰত ট্ৰেইন গৈছে তাকে।
অঁ অঁ।
ৰে'ল লাইন ওচৰতে আছে যে আমাৰ।
অঁ আমাৰতো অলপ দূৰতে আছে, শুনা নাযায় আৰু।
উম'। তুমি ঘৰত গ'লে কিহত অহা যোৱা কৰা ট্ৰেইন নে বাছত?
মই কিবা বাছতে যাওঁ ট্ৰেইনত যাওঁতে আৰু ইফালে ষ্টেচনটো পাওঁতে আৰু মই ঘৰ আধা পাম আৰু ইয়াৰ পৰা। সেইকাৰণে আৰু ট্ৰেইনত নাযাওৱেই আৰ ডাইৰেক্ট মোৰ বৰপেটাত মানে বাছ আছে জালুকবাৰীৰ পৰা এইফালে।
উম' উম।
তাকেইতো।
উম উম, কিমান সময় লাগে?
চাৰি ঘন্টা লাগে। উম উম।
ক'ৰ পৰা উঠা জালুকবাৰীৰ পৰাই উঠা বাছ?
উম।
ডাইৰেক্ট বৰপেটা?
অঁ অঁহ।
অঁ, তেজপুৰ যাবও সিমানেই সময় লাগে চাগে ন?
অঁহ, যোৱা নাই এতিয়ালৈকে তেজপুৰ। লাগিল যেন এনেকুৱা
উম' উম'। দিয়া তেনে ঠিক আছে।
অ' অ'।
উম' উম'।